আছা নে।
লগাইছো ষ্টাৰ্ট হ নাই এতিয়া মানে লাইন আপ দেখাই আছে।
দাইনেক দেখাই আছে। ম মোৰ ম মৰ্ত টানালৰ পৰা ওলাই আছে।
অ এইটো এইটো হালধীয়া পিন্ধাটো হেৰি নেকি আৰে। অ অ অ মই বি বুলি ভাবিছিলো অ অ মই এ মই বি বুলি ভাবিছিলো? মই এক কেণ্ড ভাবিলো হ। বি মেথছ এতিয়া বি মেথছতো বহুত দেৰিকৈ আছে।
এইটো বাইশ নম্বৰটো চোৱা নাই বাইশ নম্বৰৰতটো? এৰ বাইশ নম্বৰটো?
এক চেকেণ্ড মই সাৰি লওঁ মাটিক মাটিত সোম ন। মাটিটো সাৰি দিওঁ ধুনীয়াকে। সাৰি দিলো সাৰিলো হৈ গল সাৰ দিলো। অঁহ ষ্টাৰ্ট হ'লেই টচ হ'ল নেকি টচ।
টচ হোৱা নহয়।
মেচটো অলপ চোৱা যাব চাগে ন মই ভাবিছো বাৰটালকে চাই শুয়ে দিওঁ নেকি আৰু।
উম বাৰটালৈকে চাই শুই দিওঁ। মানে কালি মোৰ কামো আছে ন কালি মোৰ টোপনিতটো নহ'লে। মোৰ যোৱা নহ'ব চাগে আৰু যোৱা নহলে মোৰ বহুত কাম।
একো নাই একো নাই যাবা যাবা মোৰ না মোৰ কালি একো কাম নাই। সেইকাৰণে মই মানে আৰু বিদাচ
উম
আনটোই কাৰণে মাৰ বিন্দাস এ। কালি কি বাৰ বা এক ছেকেণ্ডৰ মই চাই দিওঁ ফোনত কালি শনিবাৰ।
অহ শনিবাৰ শনিবাৰ।
কালি শনিবাৰে তুমি অহাৰে কথা। কিবা এই বেকগ্ৰাউণ্ড নৈছে আহি আছে নেকি মোৰ।
নাই একদম আহা নাই
একদম অহা নাই ন মই এনে মোৰ।
তোমাৰে আস্তা আহি আছে তোমাৰ কি কি ক হল নেকি তোমাৰটো
মানে।
এ ফুটবল চোৱা ফুটবল চোৱা কি কওফ মানে জন নাজানো। মোৰ নহল মোৰ নহ'ল বে মোৰ লাহে লাহে। লাহে লাহে মোৰ টাইম, মই তোমাৰ এই ন। তুমি মোৰ আগত।
অহ লেপটপত চোৱা গৈ আছে
উম। এ নকবা দে গল্ল চোল হলে একদম মানে।
হ'ব হব হ'ব একোনাই একো নাই নকওঁ
তুমি খালি এইটো বিষয়ে কোৱা
চিঞৰি চিঞৰি থাকিম নেকি?
মানে এই খেলটো। তোৰ বিষয়ে কোৱা এনেকাে খেলি আছে ভাল খেলি আছে বেয়া খেলি আছে। তুমি তুমি খালি বাইশ নম্বৰটো চাই মোক কোৱা কেনেকা লাগিছে সি।
বাইশ নম্বৰ এৰ ন চাব লাগিব চাব লাগিব
ম চলিতো দীঘল গল ব্লণ্ড।
অঁহ দেখিছোঁ দেখিছোঁ দেখিছোঁ উম নামটো ক'ব নোৱাৰি ন
উম নামতো ক'ব নোৱাৰি
তা সাকে এতিযা ঠিকে আছে বাকী হ'ল চাগে সময়। অঁহ নহয় লগাইছোঁহে।
লগাইছা হে তুমি জাষ্ট।
অহ পাহৰিয়ে গৈছিলো।
হল হলে চাগে আকোনো
পাপাই কি ক'লে মানে তোৰ।
কৈছে যাব বুলি।
যাব।
যাব বুলি। কৈছে মানে পোৰা ন মানে খানা আহ। এ লৈকে যাব আৰু অহ তাৰ লগে এ তাৰ লগে থুই দিব অহ তাৰ পৰা তুমি ভেন্দি দি যাম
ঠিকে আছে। একো নহয় - একো নহয় তালৈকে থৈছে এইটো ডাঙৰ কথা ন।
কামো আছিল ন তেটো।
অ - অ।
কামত হা - হা।
তই চলাব জানো।
হয় - হয় বাইক চলাব জানো।
স্কুটি।
অ, স্কুটি কাম অন। যদি যদি বাইক চলাব জানে স্কুটি সটি জানমে।
এয়া ট্ৰেক্টৰ চললৈহে বাকী।
অহ, ট্ৰেক্টৰ চলাব লাগিব ট্ৰেক্টৰটো
টেক্টৰ ভাল লাগে চলাই পেলাই টেক্টৰ উঠি পেলাই ভাল লাগে উম। তলা নাই উঠিছো।
অ, ঠিক আছে।
কি খেলি এ আজি এইখন মেথছো ভাল হ'ব যেন লাগি আছে মোৰ কিয় বা।
অহ ', কি-কি এইটো চা কি এইটো চা মানে
এইটো ৰঙা টিমটো যে
উম
ৰঙা টিমটো আজি সিহতৰ মেইন - মেইন খেলাডী খেলিছে। পজিন
অ, আছে - আছে - আছে দেখাইছিলেচোন।
দেখাইছিলো - দেখিছিলো।
অ, দেখাইছিলে
মানে আজিকালি চবকে দেখাই ন বেঞ্চৰ - বেঞ্চৰ প্লেয়াৰ কেইটা আৰু তোমাৰ
নাই - নাই বেঞ্চন নাই খেলি আছে - খেলি আছে সি।
যোনে খেলে সি
উম, চুলি কাটি দিলে কিন্তু দেই ন।
চুলি অলপে আছে তাৰ
অ, চাল
অলপখিনি চলি আছিল।
অ - অ - অ গম পাইছো-গম পাইছো কালি মোৰ যোৱা নহ'ব মোৰ লাগি গ'লা। আজি এখন চামেই আৰু মে এতিয়া এইখনো চাম তিনটাতো চাম সোম ৰাতিপুৱা, ছটাত
মটো কমফটেব।
এ কালি কামুৰি আছে কালি। স এনে গধূলি বাস্কেটবল খেলে বোলে সিহতে মাতি আছে মোৰ যাবলৈ মন নাই। নহলে মানে
তুমি কি তোমাৰ স্কুটিতি যোৱা নেকি?
স্কুটি দি গ'লে তেল বহুত যাব। উই, অহ, নহ'ল ভাল চট দিছে কিন্তু দেই।
কোনে?
হালধীয়া টিমে।
হালধীয়া নেকি মোৰ ফালে হালধীয়াই একো ইয়ে কৰা নাই। হালধীয়া - হালধীয়া এইটো এইটোৱে পালা আহ। হা মোৰ তিনি - তিনি দুই নই
তিনি দুই নই হ'ব।
তোমাৰ?
চাৰি চল্লিছ।
অ তুমি বহুত আগত আ চ উ
নে ইমান ইফালে কিয় মানে মই বুজি নাই পোৱা। ইমান আগ পিচ কিয় বেলেগ এটা লিংকত চালেই হ'ল ন।
বেলেগ লিংকত তোমাৰ- বেলেগ এইটোৱে লিংগ এটা চলি আছে বাকী চব চলাই নাই। সেইকাৰণে- কি হয় আৰে সব লিংক তোমাৰ ই নাথাকে ন-
কব নোৱাৰি নেকি অ চালি অ ঠিক ঠিকে চব লিংগ ই নথাকে অ যেতিলেই হ'ল আৰু- এ আৰু নলগাও আজি আজি আজি মোৰ লগাবলে মন নাই কতো চাই- সেইবেলাই মনো গল লগাই থাকিবে টেনশ্যন এটা থাকে মানে লগাই থাকিলে ভালো লাগে হয় নে নহয়। টেনচন এটা থাকে ন চাই পেলাই ভাল লাগে। কিন্তু আজি লগাবলৈ মন নাই মোৰ বাল যিয়ে থাকক
অ ধুনীয়াই শট মাৰিছিল।
এনেও এইটো মোৰ জান, এইটো মই যে আছে যিমান পাও মই মইতো উলিয়াব নোৱাৰো আৰু মই বেয়াও বস্তুটো মই এনেই বছ ধেমালিৰ কাৰণেহে লগাই আছো বস্তুটো।
অ।
কিয় কিয় কোৱাচোন কিয় উলিয়াব নোৱাৰো? ঐ লৈ গৈছে লৈ গৈছে অ লৈ গৈছে লৈ গৈছে দিলে। এই বাচিল বাচিল বাচিল।
ছিলে নেকি?
লৈ গৈছিল। এ বহুত বিচাৰ আছে মোৰ ছয় মিনিট হ'ল।
এ ৰাম
কিমান পিছত আছে তোৰ?
মোৰ পাঁচে নহল এতিয়ালৈকে এতিয়া হ'ল পাচ।
এ এক মিনিট বহুত পিছত চোন। একো নাই একো নাই অলপ চিঞৰ বাখৰটো কম কৰিব লাগিব, নহ'লে কেতিয়াবা গোল হৈ গ'লে চিঞৰ বাখৰ কৰি দিয়া যায় ন।
উম।
হেল্ল',
কালি ৰাতিপুৱা উঠি অ নহয় মই এটা কাম কৰিম এতিয়া শুই যাম,
উম উম উ
এতিয়া হৈ তোমাৰ হাফ টাইমলৈকে উঠিম তোমাৰ আমাৰ এ ছাগলীৰ বাছটো আছে ন,
উম উম ঠিক ঠিক মই নোশুৱে চাগে। যদি যদি নিজে নিজে টোপনি গুচি গ'ল দেন মানে তেতিয়া বেলেগ কথা আৰু কিন্তু যদি নিজে নিজে টোপনি নগ'লে তেতিয়াহ'লে মই নোশু আৰু থাকিম।
অ লৈ গৈছে লৈ গৈছে লৈ গৈছে লৈ গৈছে লৈ গৈছে লৈ গৈছে লৈ গৈছে আৰে আৰে আৰে লৈ পাইছে, নাই ৰে
লৈ গৈছিল নহল, মই এইটো কথাই কৈছিলোতো অথনি।
ধুনীয়া লৈ গৈছিল, বাট মানে ডিপেণ্ড কৰি গল।
উ ডিফেণ্ড কৰিলে ন, সেইষাৰে কথা মই কৈছো।
হয়। ক পাই থিয়
আপোনাক কৈছে ককাইদেউ এইটো কি মানে। অঁ অ অ' গম পাইছো তিনিন - টিনিন - তিন তিন তিন তিন্তিনিতিন তিন তিন- তিন তিন -তিন তিন- তিন তিন- তিন, তিন -তিন তিন। তেন- তেন, তেনন- তেনন তেন -তেন, তেন - তেন্তন্তন প্ৰথম হাফত কোনে দিব যেন লাগি আছে ৰঙা টিম নে হালধীয়া টিম?
মোৰ লাগি আছে প্ৰথন পথম সচ- এ নিদিয়েই নেকি কোনোবাই।
অ এনেকৈ ক'লে ভাল নালাগে মনটো, তেতিয়াতো একো নাই আৰু।
কাৰণ আমি এটা হাফে চাম চাগে
এ নাই মইতো চাই থাকিম মই চাই থাকিম। তাক চাই কি আছেনো, কালি অ নাই কালি আকৌ কাম আছে নহয়। এই বাৰটালৈকে চাহ বাৰটা লৈকে চাহ তাৰ মানে ফাৰ্ষ্ট তাই ফাৰ্ষ্ট হাফলৈ চাই দিয়া আৰু মোৰ কাম নাই বুলি কৈছো হে ঠিক নাই নহয় কেতিয়া কাম ওলাই যায়, একো ঠিক নাই। মই আৰু ঘৰৰ ডাঙৰ ল'ৰা ছোৱালী এইবিলাক কাম ওলাই কেতিয়া যায় একো ঠিক নাই।
কেতিয়া বিন পইচাৰ মজদুৰি কৰিব লাগে।
নকবি আৰু দুখীয়া মানুহ, পইচাও নিদিয়ে মোক।
পইচা অলপ চলপ দিব বুলি
কেতিয়াবা কেতিয়াবা মাৰো কেতিয়াবা কিন্তু এই ইমান দৰকাৰো নহয়, কেতিয়াবা দিয়ে কিন্তু দেই। নিদিয়া নহয় খুজিলে দিয়ে দিয়ে মানে খোজো যেতিয়া খোজো তেতিয়া দি দিয়ে আৰু ময়ো বহুত পিছত আছো কবলৈ গলে। ইয়াত যোনটো মানে ইয়াত চলি আছে ন যোনটো লাইফ টাইম নহ! সেই লাইফ টাইম টো না ন ন ত্ৰিছ হ'ল এতিয়া ন ত্ৰিশ আৰু মোৰ ইয়াত চলি আছে ন পাচ মানে মই বিশ ছেকেণ্ড।
চলি আছে আঠ পাচ
এইয়া চা। দে আচলি টাইমৰ দেৰ মিনিট পিছফালে আছো।
সেই কাৰণে মই এপ চপ নখোলো যে